হয়, হয়, আমাৰ গাঁৱত আজি অকণমান হাল্লা হৈছে ৰ'বা।
অ, কি হৈছে?
আমাৰ ঘৰৰ পৰা অকণমান দূৰত হাঁ
হা হা,
মানে ল'ৰা সিহঁতৰ ল'ৰাটো মোৰ সমান একেলগে পঢ়া আমি হা,
হয়, হয়,
মানে তাৰ এটা চি এছ পি চেণ্টাৰ আছিলে,
আচ্ছা, আচ্ছা হয়।
মানে কি তাত তাতে মানে সেই গাঁৱৰ মানুহবিলাকে টকা চকা মানে জমা থয়। হা এই মানে স্কেপি চেণ্টাৰটো জানাই কিবা কিবি টকা টকা টকা পইচা লেনদেন হৈে থাকে হা। সি মানে কি কৰিছে সেইবিলাক টকা মানে মানে উঠাই সি মানে নিজৰ পকেটত ভৰাইছিলে হা
আচ্ছা।
মানে সেই বহুত টকা মোটামুটি গাঁৱৰ মানুহে কয় মানে, কাৰোবাৰ দছ হাজাৰ কাৰোবাৰ কাৰোবাৰ বিছ হাজাৰ কাৰোবাৰ পঞ্চাছ হাজাৰ কাৰোবাৰ আশী হাজাৰ কাৰোবাৰ দুই লাখ, দুই তিন লাখ পৰ্যন্ত মানে বুজি পাইছা নে এনেকে এনেকে একেবাৰে তাৰ মানে মোটামুটি সত্তৰ নে আশী লাখ টকামান মানে তাত ধাৰ হৈছে ঋণ হৈছে হু তাৰপিছত তাৰপিছত সি এই ঘৰৰ পৰা হে পলাই গৈছে।
অ' আচ্ছা।
এতিয়া, মানে সি এতিয়া, মানে মানুহবিলাকে সিহঁতৰ ঘৰত যায়। বৰদেতাক থাকে দেউতাক আৰু মাক আছে। মা মাক দেউ মাক দেউতাকাকে কয়, সি কি কৰিছে চি এছ পি চেণ্টাৰত আমিতো নাজানো তাক। সেইটোক আমি খুলিহে দিছিলোঁ।
হয়, হয়, হা, হা।
সি এতিয়া মানে মানুহে কয় সি গুৱাহাটীত থকা বুলি হো।
হয়।
ত' মানে কি হ'ল আজিৰ পৰা চাৰি পাঁচদিনমান আগতে সিহঁতৰ ঘৰত মোটামুটি দহ পোন্ধৰ জন মানুহ গৈছিলে, মানে সকলোৰে মানে সকলোৱে পইচা পায়। যাই মানে সিহঁতক মানে মাক দেউতাকক মানে গালি গালাজ ধমকি দি আহিছিলে ধমকি ধমকি দি সিহঁত ডাইৰেক্ট থানাত গৈছে।
হুম, হুম, হুম, হুম।
থানাত যায় মানে এজাহাত দিছে, হা ল'ৰাৰ নামতো দিছে দেউতাকৰ নামটো দিছে হুম, দিয়াৰ পিছত আজি কি হৈছে পুলিচ আহিছিলে অকন মানে এক এক ঘণ্টামান দুঘণ্টামান আগত। পুলিচ আহিছিলে হা, পুলিচ পুলিচে আহি বাপেকক একদম থ্ৰেটেইনিং দি কৈছে যে আপোনাৰ নামতো দিছে, আপোনাৰ ল'ৰাৰ নামতো দিছে, আনকি আপোনাৰ নামতো কেছ দিছে, মানুহ কেইজনে।
অ'অ' অ 'অ 'পাৰ্চনেল পইচা খাইছে মানুহৰ হয়নে নহয়। ঘৰুৱা পইচা নাপায় নহয় তেনেকা কৰিব।
সেইৰিটোৱে আৰু মানে বহুত টকা।
অ' নাপায় নহয় তেনেককা কৰিব।
তাৰ পিছত পুলিচ আহি থ্ৰেনিং গৈছে পাছত পুলিচ যোৱাৰ পিছত সিহঁতৰ ঘৰত মানুহ একদম জুম হৈ আছে হা। এনে এনেকুৱা হৈছে, আৰু বাট বাপেক আছিল টিচাৰ আগতে ৰিটায়াৰ্ড টিচাৰ। শিক্ষক হা। মৰে শিক মৰে শিক্ষক আছিল এল পি স্কুলত টিচাৰ আছিলে।
হয়, হয়, এ বেয়া কথা এইবিলাক।
মাকো আছিল তোমাৰ হেই এই পঞ্চায়ত সেই আছিল প্ৰেচিডেণ্ট আছিল সভানেত্ৰী আছিলে ঘৰ খক ঘৰখন মানে ভাল ঘৰ উচ্চ খাপৰ ঘৰ হা। কিন্তু ল'ৰাটো মানে তেনেকুৱা কৰি সি এতিয়া পলাই আছে।
ইচ ৰাম ঘৰৰ মানুহৰ হিচাপে গম পোৱা নাছিলে ন কথাাতটো। মানে পইচাবিলাক যে লৈছে গম পোৱা নাই চাগে। হেল্ল' হেল্ল'
ত শুনি পাইছা নে তুমি?
অ' শুনিছো শুনিছো।
মানে তাৰ লগৰ লগৰ কেইটাই কয় সি বোলে কি কৰিছে যোৱা খেলিছে আই পি এল খেলা আছিল নহয় আগতে। হা, আই পি এল ক্ৰিকেটৰ আই পি এল আই পি এলত মানে সেই কিবা জোৱা খেলিব পাৰি নহয়, হা সেই তাতে তাতে যোৱা খেলি পেললে সকলোৱে পইচা পাললে কি মানে তাত নষ্ট হৈ গৈছে বোলে হা। মানে লগৰ লগৰ ল'ৰাকে তেনেকৈ সেইফেলে বহুত বোলে জোৱা খেলিছিল। ক্ৰিকেটত যোৱা মানে কি মাইক বাপেকে কয় সি আমাৰ এক পইচা এটা দিয়া নাই সি কি কৰিছে সি নিজে জানে হা।
কাৰ নহয় ইমান টকা কিয় লগাব লাগে হয়নে নহয় কোৱাচোন।
এই সেইটোয়েতটো মানে যোৱাটোয়েতো শেষ কৰি পেলায়।
আৰু এটা কথা কওঁ আজিকালি কিছুমান দেখিবা কিছুমানে মানে এইটো এডভাৰটাইজ গেম খেলি ইমান টকাৰ্ কৰে সেইটো বহুত বেয়া কথা কাৰণ কিমানৰ ঘৰ এখন নষ্ট হৈ যায়, এইটো মানে তেওঁলোকে তে এডভাৰটাইজ দিয়াাসকলে পইচাই পাই কাৰণে দিয়ে কিন্তু এইটো সঁচা কথা নহয়, হা।
মই চকুৰ আগতে তো মোৰ চকুৰ আগতে এইখন নষ্ট হৈ গলাক না।
হয় মানে, সিহঁতে মানে জাষ্ট পইচা পাই কাৰণেহে এডভাৰটাইজ দিয়ে কিন্তু কি বহুতে ভাৱে সঁচাকৈ পায়। এইটো একদম মিছা কথা এইবিলাক কৰিব নালাগে। আৰু ইমান টকা সি লগাই দিছে কি হব। আৰু এই এডভাৰটাইজ দিয়াসকলকো মই বেয়া পাওঁ, কাৰণ মানে মিছা কথা এটা এডাৰ দিব নালাগে নহয়, হয়নে? সিহঁতে দুটা পইচা ৰখাত, অ' কিমানৰ ঘৰ নষ্ট হৈ যাব এইবিলাক ডেকা লৰাবলাকে দেখা পায় সঁচা বুলি ভাবে বহুতে। আমি হে গম পাওঁ এইবিলাক মিছা কথা দুটা পইচাৰ কাৰণে ছচিয়েল মিডিয়াত দি দিয়ে, সেই গেম খেলা যে এইবিলাকৰ এদভাৰটেজ দিয়ে, গেমৰ।
তাৰ পাছত এতিয়া মানে হাহাকাৰ লাগি আছে, গোটেই গাঁওখনত সিহঁতৰ ঘৰতে মানুহ জুম হৈ আছে।
হম।
এতিয়া কেতিয়াবা এতিয়া মানে পুলিচে মানে ধৰি লৈ যাব বাপেকক, পুতেক ট নাপায়ে। হে, এতিয়া ব বাপেককে কেতিয়াবা লৈ যাব, মানে তেনেকুৱা হৈছে‌।
ইচৰাম, কোনোবাই কৰিলে পাপ বহুত বেয়া-কথা দেই। উম', বেয়াও লাগে। কিন্তু, সি বেলেগৰ পইা পচা খিনি লাৰাৰ আগতে একবাৰ হলেও ভাবিব লাগিছিল, হয় ন, নিজৰ হলেও বেলেগ কথা হয় নে নহয়? নিজৰ হলেও বাহ ব দে
এতিয়া বাপেকে কৈ আছে, সিহঁতৰ ঘৰ মাতিবেললৈ বিকিব বোলে এতিয়া।
ইচৰাম।
এনেকুৱা হৈছে, ‌ মানে চোৱা সত্তৰ আশী লাখ টকা হাঁ।
উম', হুম, হয়।
সত্তৰ সত্তৰ আশী হাজাৰ টকা হ'লেও বেলেগ কথা, সত্তৰ আশী লাখ। ত', ‌ এতিয়া কিছে সিহঁতৰ গোটেই ঘৰ মাটি বিকিলেয় এতিয়া সেই সত্তৰ আশী লাখ টকা আহে নে নাহে সন্দেহ, হা। তেনেকুৱা হৈছে যে গোটেই ঘৰ মাটি বিকিব মানে বিকম বুলি
আৰু বিকিলে ক'ত যাব, সেইটো এটা কথা।
সেইয়েটো, তাকেইতো।
এতিয়া মাক দেউতাক বয়সীয়াল মানুহ বিকিলেই বাৰু, ডেকা ল'ৰা হ'লে কৰ'বাত থাকিব। ক'ত যাব? তেনেকুৱা ক
তাকেইটো, তাকেই।
এহ, বহুত বেয়া কাম কৰিছে। আৰু ঠিক আছে, লগাইছ-লগাইছ দহ হেজাৰ মান লগা, হয়নে নহয়? কোৱাচোন?
মানে কি জনানা? জোৱা খেলিলে, জোৱা খেলিলে মানে মানুহ গমেই নাপায় হা। মানে এটাৰ পাছত এটা মানে দি মানে যোৱা লগাই থাকে, লগাই থাকে। তুমি
উম। আৰু নিজৰ পইচা হ'লে বেলেগ কথা। পৰৰ পইচা এনেকা কৰে, নিজৰ পইচা হ'লে যা হাৰি চা যা, অলপ দুখ কৰ, হয়নে নহয়? কিন্তু, পৰৰ পইচা, এনেকা‌ হাত দিব নাপায়‌।
আৰে জুৱা খেলিলে গ'ম নাপায়। যোৱা খেলিলেও গম নাপায়। আৰু মদ খালে গম নাপায়। মানে মদ তো, বোলে তেনেকুৱা বোলে। একঘোট খোৱাৰ পিছত আৰু একঘোট খাই-খাই-খাই-খাই-খাই হা মানে মানুহটো কিমান খাই গমে নাপায়, মানে পাছত বিহুজ হৈ পৰি থাকে।
কি হ'ব আৰু।
আৰু আৰু জোৱাটো তেনেকুৱা। মানে, কি তুমি যদি এবাৰ জোৱাত ধৰিলা তুমি চাপজ, এবাৰ যোৱাত পইচা ধৰিলা। হা, তুমি অকণমান যদি পইচা পোৱা তানে তোমাৰ লোভটো বাঢ়ি যাব। ‌ ভাব' ভাবা
উম। এইটো সমাজৰ কাৰণে আমাৰ এইবিলাক ডাঙৰ মানে ডাঙৰ এইটো মানে বেদি হয় এইবিলাক। কাৰণ এই বস্তুবিলাকে, যোৱাই হওঁক বা হেৰিয়ে হওঁক, মানে এ, মদ্যপানেই হওঁক। এইটো আমাৰ য সমাজৰ বাবে এটা বেদি। এখন ঘৰ নচ ধ্বংস কৰি দিয়ে ন', আৰু কিমান লোকৰ পইচাও নষ্ট কৰি দিলে। কাৰ পইচা কেনেকে আনিছিলে? চ', আমাৰ এইবিলাক মানে এটলিষ্ট উঠি অহা ডেকা চেমে, জনাটো দৰকাৰ।
উম'। হয়, হয়। এ', বহুত দুখ লাগিছে। আজি আজি বহুতদিন ধৰি, মানে সিহঁতৰ ঘৰত মানে মানুহ অহা যোৱা কৰি থাকে। বাপেকক মানে গালি গালাজ কৰি যায় হা।
অ, তাকো বেয়া লাগে বয়সীয়াল মানুহ। হয়, হয়।
অ, কিন্তু এতিয়া একেবাৰে কেছ কৰি দিলে নয়, এতিয়া ব দি
হয়, হয়। হয়, হয়।
কি কৰিবা।
হু, হু।
আৰু সিহঁতৰ খেতি মাতিও নাই বোলে। খেতি মাটি যে বিক্ৰী কৰিব সিহঁতৰ গোটেই বস্তি মাটি বিক্ৰী বি । কৰিব লাগিব, বস্তুটো পালে চা চাৰে তিনি বিঘা মাটিৰ বস্তি, বস্তি মাটিটো অকনমান ডাঙৰ হা।
হয়। হয়।
চাৰে তিনি বিঘা বছ, বিঘাৰ বস্তি তাতে পুখুৰী চুখুৰী চব আছে আৰু। সেইখিনিয়ে বোলে মাটি, সিহঁতৰ বোলে খেতি মাতিও নাই। উম, সেইখিনি সেইখিনি মাটি বিক্ৰী কৰি বেলেগত যে যাব, তেনেকুৱা সিহঁতৰ আৰু বেলেগ জাগাও নাই, হা।
হা, হা।
ক'ত যাব, সেইতো সেয়ে।
হুম, হুম।
কি ক'বা আৰু।
দেউতাক চাকৰি কৰে নেকি।
দেউতাক আগতে চাকৰি কৰিছিলে ৰিটায়াৰ হৈছে মোৰে শিক্ষক আছিলে।
পেঞ্চন পায়।
পেঞ্চন পায়, পেঞ্চন এদি চলি আছে সিহঁতৰ ঘৰখন এতিয়া
এতিয়া মানে চব বিক্ৰী কৰি পেঞ্চনলৈ ঘৰ ভ়াড়া কৰি থাকিব লাগিব।
এই সেনেকুৱাই হ'ব বাচি থকা দিনকেইটা ক'ৰবাত ঘৰ
বেয়া লাগে নহয়।
অ, সেইটোৱেই। ঘৰো বান্ধিছিলে ঘৰ, ঘৰ দুৱাৰো বান্ধিছিলে হুম।
হয়, হয়, উম, উম।
এতিয়া মানে কি ক'বা আৰু পুতেকৰ কাৰণে এতিয়া চব মানে শেষ হৈ গৈছে।
হুম, হুম, হুম, হুম।
আমাৰ সমাজত আমাৰ সমাজত এইটো মানে বহুত মানে আছে এই জুৱা খেলাটো আৰু মদ খোৱাটো।
মদত দোকানৰ আমাৰ গাঁও এৰিয়াত মানে ইমান মদৰ দোকান বঢ়াই দিলে নহয় হা। কি ক'বা প্ৰত্যেকখন গাঁৱতে এতিয়া ৱাইন শ্বপ এটা, এটা হ'ব হৈছে তেনেকুৱা হৈছে জানা হুম।
হয়, হয়।
আগ-আগতে ইমান মদৰ মানে সেই নাছিলে। কিন্তু ম-মদটো বহুত বাঢ়ি গ'ল খুব কম সময়ৰ ভিতৰতে
হয়, হয়। আৰু তোমালোক অলপ দেৰি পিছত যাবৰ হ'লেই চাগে।
আমি যাম আহ। তথাপিও একঘণ্টা, দুইঘণ্টা লাগিব যোৱাতে। অকণমান দেৰিকৈ যাম বাৰু।
অ, ৰাতিতটো আহি তাতে নাথাকা ছাগে ৰাতিটো সোনকালে সোনকালে আহিবা চাগে ৰাতিলৈ নাথাকা চাগে।
এই ৰাতি কিয় থাকিম তাতে আমাৰ ঘৰৰ কাষতে নহয় বেছি দূৰ নহয়। অকণমান সময় থাকি গুচি আহিম আৰু।
অ'। ঠিকে আছে।
ঠিক আছে বাৰু হ'ব দিয়া ঠিক আছে।
ঠিক আছে তেনেহ'লে।